হেল্ল' হেল্ল' অ অ আছো ভালে
আচ্ছা আচ্ছা মোৰ খবৰো ঠিকেই আছে য গৰমৰ কাৰণে এনেই বাহিৰত বহি আছো তোমাৰ সেইফালে লাইট আছে নে নাই
অ আমাৰতো ইয়াতেতো আছে লাইট কিন্তু যাই মাজে মাজে যাই থাকে কিন্তু এইকেইদিন যোৱা নাই বেছি ততে লাইট নাই নেকি
নাই অকমান আগত আহিছে দশ পোন্ধৰ মিনিট আগত দছ পোন্ধৰ মিনিট নহয় অ দহ পোন্ধৰ মিনিট আগত ফছে লাইট
এতিয়া কেতিয়াবা হে সেইটোৱে প্ৰব্লেম
বেছি যদি বেছি টাইম লৈকে যদি কাটে যেন তুমি হেৰি কল কৰিব পাৰা ফোন মাৰি এ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্টত নিজৰ তোমাৰ এৰিয়াৰ মাৰি যে তুমি কল মইতো তেনেকে কৰো যেতিয়া হছতেলত যাওঁ বেছি টাইম কাৰণে যদি এ লাইন কাটি দিয়ে মই কল লগাই দিওঁ মই কওঁ দাদা চাই দিয়ক কিয় ইমান টাইম কিয় লাগি আছে তাৰ পিছত অলপ পিছত দি দিয়ে এনেকে ফোন কৰিলে ন শুনে সোনকালে দি দিয়ে ভাই
এইটোৱে আমাৰ আমাৰ এইফালে আমাৰ এইফালে দুটা ফেজ আছে ন আমাৰ প্ৰব্লেম কি হয় এটা পেজ ডাউন হৈ গলে কি ন এই আৰ্থিং হৈ যায় একদম ভল্টেজ অ ভোল্টেজ পুৰা আধা কম কৰি দিয়ে এইটো বাপৰে বাপ ইমান বাপ ক বেয়া হয় ন না আহে না যায় ভল্টেজ টো কম হৈ থাকে
নোৱাৰি
হয় না না ফেন চলিব পাৰে না ইনভাৰ্টাৰ চলিব পাৰে গম্বাইত এনেকে অৱস্থা হৈ যায় নাই এই অৱস্থাত মানে মাথা চাথা বেয়া হৈ যায়।
চৰ্ট চাৰ্কিতো হৈ যায় সেইকাৰণে আজিকালি ইমান জুই লাগি আছে চব জাগাত বাপৰে মোৰতো ইমান ভয়, ভয়তোনো মই এচি চেচি নচলাও আজিকালি। তুমি দেখিছানে যে নিউজত আজিকালি ইমান এচিৰ কমপ্ৰেচন ফাটি কেনে পুৰা মানে জুই লাগি যায়, পুৰা ঘৰত পুৰা বিল্ডিঙত তাৰ পিছত তোমাৰ গেছ চিলিণ্ডাৰ ফাটি জুই লাগি যায় ইমান জুইয়ৰ মানে নিউজ চাই চায়ে মোৰ বহুত ভয় লাগি গৈছ ছে। আজি আ মই এনে টিভি চাই টিভিত নিউজ চাই আছিলো তাতে বোলে লক্ষ্ণৌত কিবা এটা বিল্ডিং আছিলে হা। তাতে তলত তলৰ মানে হেৰিত ফ্লৰত তোমাৰ পেট চ'প আছিলে হা আৰু অ পেটচৰ হেৰি মানে ফেকট্ৰি আছিলে। ফেকট্ৰি মানে কি ওৱেৰহাউছ অ অ' পেটছৰ অ' পেটছ। ত এই হেৰি কুকুৰ - মেকুৰী এইবোৰ হা, আৰু মানে তাৰপিছত তোমাৰ আ অ ফাৰ্ষ ফ্লৰত তোমাৰ কিবা কচিং - কচিং চেণ্টাৰ আছিলে হা তাৰ পিছত আৰু ওপৰত কিবাটো ৰেষ্টুৰেন্ট বা কিবা এটা আছিলে হা সেইটো এচি কম্প্ৰেচনটু ফাটি কেনে পুৰা মানে হেৰি পুৰা বিল্ডিঙত জুই লাগি গৈছে আৰু কিমান মানহ মৰিছে তাৰ পেটচবিলাক মৰিছে তাতে যি যি আছিলে কেজত ত এনেতো ওলাব নোৱাৰে ন' আৰু সেইটো বুলে তাৰ পিছত নিউজত দেখাইছে যে সেইটো বিল্ডিংটো আ কেতিয়াবায়ে হেৰি ভাংগিব কাৰণে ন টিচ দিছিলে হা টু থাউজেণ্ড চেভেনটিন বা এইটটিনত, কি এইটো সেইটো ইললিগেল ইললিগেল আছ ছিলে বিল্ডিংটো তাতে বোলে প্ৰ'পাৰ হেৰি ফায়াৰ এক্মটিংগুইজন আৰু এইবোৰ কিবা কিবি থাকে ন' ৰুলছ ৰুল চাই বনাব লাগে অ' হেচে
ফল' কৰা নাই অ'। ত' সেইটো ভাংগিব কাৰণে ন'টিচ দিছিলে কিন্তু কিবা কাৰণত পইছা - চইছা খোৱাই আৰু ভাংগা নাই। তাৰ পিছত সেইটোয়ে বিল্ডিঙত জুই লাগিছে। মই যিমান দেখিছো ন' নিউজত য'ত য'ত মানে কিবা এটা হস্পিতেলত লাগিছে বা হোটেলত লাগিছে যদি তাতে লাগে য'ত মানে ছেফটি ৰুলচবিলাক ফ'ল' কৰা নাই। কিয়যে এইবোৰ জাগাতে মানে হেৰি লাগে
অ' মানে ইণ্ডিয়াত বহুত কেটা বিল্ডিং আছে। বহুত কেটা বিল আগাৰ এ ফিফটিন নাই একদম নাই ফিফটি সব পইচা খুৱাই দিয়ে, একি নাই ক সেইকাৰণে একজেক ওলা মানুহ ওলাব কিয়? যি লাগিলে মানু নুহ ওলাব কাৰণে জাগাই না মানুহ ওলাবৰ কাৰণে জাগা আছে, না মানুহজন এ কিবা ইমাৰজেন
এতিয়া অ', মা মানুহ ওলাবৰ কাৰণে যদি সেইটোয়ে, কি কি কয় সেইটো যে আম
এগ্জিট ৰুট
অ' এজ্বিট ৰুপ যদি থাকিলে হয় তেন্তু মানুহ বিলাক ওলাই গলে হয় ন'? চবে মানে চবৰে হেৰি পুৰা বন্ধ' মানে হেৰি আছিলে, ক'ত' পৰা ওলাই যাব পাৰা নাই। কেইটাবা এনে মানে খিৰিকীৰ পৰা জাম মাৰি বাচিছে কিবাকে কিন্তু এ ক্ৰিটিকেল কণ্ডিশনতে আছে মানে। ভৰি ভাঙিছে কাৰোবাৰ হাত ভাঙিছে তেনেকে যোনে যোনে এই বিল্ডিঙৰ পৰা জাম মাৰিছে আৰু যোনে পাৰা নাই সিহঁতটো মৰি গৈছে।
গম পাইছো এইবিলাক তালে মালে বেয়াও লাগে খং উঠে।
অঁ
বহু কেইটা বহুত কেইটা বিল্ডিং এনেকে বনাই দিয়ে, পোলচ খুৱাই কি এনে বনাই দিয়ে। অ বিল্ডিং একো নাই ইয়াতে একো চাব নালাগে। ইয়াতে একো যাব নালাগে। কি ক'বা আৰু। এচিৰ এ এচিৰ এচিৰ কম্প্রেসৰ মানে কি তুমি যাজ এ কি বুলেট আ কোৱা যেতিয়া ইন্টাৰেষ্ট থাকে ন'? উইণ্টাৰ ব্ৰেক উই উইন্টাৰ টাইমতো তোমাৰ এচিটো চলা নচলাই ন?
চলে অ'
অ এইটো টাইমত তোমাৰ কি আউটাৰ ইনটটো আছে যোনটো ঘৰৰ বাহিৰত থাকে। এই টো ভালকে চাফাই চফাই কৰি কিনে যেতিয়া ঠিক কৰি দিয়ে। এতিয়া গৰমৰ একো প্ৰব্লেম নহয়।
মানুহ বিলাকে কি কৰে এইটো ঠাণ্ডা সময়ত যো চাফাই চফাই নকৰে, এই ঠাণ্ডা বতৰত তোমাৰ পুৰা ব্লক হৈ যায় আৰু গৰমত যেতিয়াই এচিটো লেতেৰা লাগি কিনে অ আৰু যেতিয়া গৰমত তুমি এ চি টো অন কৰিবা জাষ্ট হৈ গ'ল। এইটো কম্প্ৰেচৰ টো যিটো বাহিৰত তাতেটো গৰম বেছি হৈ যায়। ভিৰ লাগি যায়।
সেইটোয়ে চাফ কৰি থাকিব লাগে। কিন্তু সেইটোয়ে যে সেই এ চিৰ সেইটো কম্পচাৰটো এনেকুৱা জাগাত থাকে, যত মানে চাফ কৰিব সময় নাথাকে। নিজেতো মানুহ কৰিব নোৱাৰে চাগে এইবোৰ জাগাত
নাই নাই এইবিলাকতো নিজে নিজে কৰিব নোৱাৰে। এইবিলাক মানুহ মাতি কিনে কৰিব লাগে।
অ অ। এইটোয়ে।
বাকী কৰ'বা, কৰবা গৈছে ঘৰিবৰ কাৰণে মাজত
গৈছিলো এনেই গুৱাহাটীৰ মাজতে গৈছিলো আৰু এইটো বেলেগ জেগাত যোৱা নাই। কিন্তু ভাবি আছো চাম বুলি।
ক'ত কত যাব
আৰু এই এইকেইদিন ইয়াতে ইমান গৰম উঠিছে। আহ ত মই ভাবিছো শ্বিলং যাওঁ। অলপ তিনি চাৰি দিনৰ কাৰণে শ্বিলং যাম বুলি ভাবিছো। এনে আগতো গৈছোয়ে। কিন্তু আকৌ যাম। হয় নে? শ্বিলং, মেঘালয় এইবোৰ এনেকুৱা জেগাত যে যিমান যোৱা ইমান কম আৰু তাতে যাই কিবা এটা ভাল লাগে মনটো। অঁ, সুকুন আছে তাতে। অঁ, অঁ মনটো ভাল লাগি যায় ইয়াতে। অঁ।
অঁ, বতৰটো ঠাণ্ডা থাকে ন 'সেইটো?
বতৰটো ঠাণ্ডা থাকে আৰু চবফালে গছ। এইবোৰ মানে ভাল লাগে আৰু ঠাণ্ডা ঠাণ্ডা আৰু ইমান ধুনীয়া জাগা অঁ, অঁ, অঁ সেইটোৱে। আইস, ইচ্। ত' ভাবিছো যে আঁ দুই, তিনি দিনৰ পিছত মানে ওলাম, আগতো যাম শ্বিলঙে যাম তাতে থাকিম। পুলিচ বজাৰত ঘুৰিম। তাতে কি কি খানা ওলাইছে সেইটোতো মোক যাম তাতে যাই সেইটো যাম, জাম খাম তাৰপিছত সেইটো আনাৰস খাম। তাৰে অনাৰস ইমান মিঠা থাকে। ইয়াতে যিমান গুৱাহাটীত, যিমান আনাৰস কিনিছো ন' চব ইমান টেঙা টেঙা কিন্তু তাতে আ নাৰসটো ইমান মিঠা থাকে। এইটো কি
অঁ, এইটো, এইটো এইটো হয়। এইটো মইও নটিচ কৰিছোঁ। এই যোন বিলাক চে মেঘালয়ত যোনবিলাক আনাৰস থাকে এইবিলাক চব মিঠা মিঠা থাকে। আৰু অস- অস- অসমত যোনবিলাক তোমাৰ আনাৰস আছে সেইবোৰ পুৰা টেঙা। পূৰা টেঙা, পুৰা টেঙা।
পুৰা অঁ।
এইটো মই খাই কিনে চাইছোঁ। এইটো মইও নটিচ কৰিছোঁ।
অঁ, তাৰপিছত চেৰী মোক চেৰী ভাল লাগে। তাতে বহুত মিঠা মিঠা চেৰী পায়। তাতে ইমান মানে নাচ তাত চব চব মানুহে লৈ লৈ বহে আৰু ইয়াতেটো মানে তেনে পেকটত যে বিক্ৰী কৰে ফ্ৰুট চালাডৰ নিচিনা তাতে ড্ৰেগন ফ্ৰ ড্ৰেগন ফ্ৰুট থাকে, কিবি থাকে এইবোৰ বহুত ভাল লাগে খাই।
অঁ, এই তাতে চেৰীবিলাকো চেৰীবিলাকো ভাল লাগে আৰু এবাৰ এইবাৰ তুমি উম নামটো শুনিছা নে শুনা নাই? এইটো গ গানেন ৰোজেছ বুলি এটা ব্ৰেণ্ড আছে। এইটো ফাৰ্ষ্ট টাইম গুৱাহাটীত আহি আছে। এইটো কাৰণেও মই পুৰা মানে মনটো বনাই ৰাখিছোঁ। বৰ--এইটো বছৰত যাম বুলি। ফাৰ্ষ্ট টাইম আহি আছে।
অঁ, তুমি কিয়, ইমান দিন তুমি কিয় যোৱা নাই? তোমাক কৈছো নহয়, তুমি শ্বিলং যাবা। তুমিতো শ্বিলঙত ঘুৰি ল'বা তাতে তোমাৰ এটাই এ ৱৰ্ডছ লেক্ আছে সেইটো পাৰ্ক হয় আৰু মাজতো লেক্ ঠিক আছে ত' সেইটোও বহুত ডাঙৰ হয় মই যেতিয়া গৈছো তেতিয়া মানে অলপ কন্সট্ৰাকচন চলি আছিলে কাম চাম চলি আছিলে আছিলে চাগে এটা ব্ৰিজ আছিলে তাতে সেইটো পুৰণা হৈছে ত' নতুনকে বনাই আছিলে বাত তে এনেবোৰ ডাঙৰ মানে বহুত ডাঙৰ পাৰ্ক হয় এইটো তুমি তাতে আৰু ইমান ধুনীয়া ধুনীয়া মানে ফুল তুমি এ চানফ্লাৱাৰ তাৰপিছত ৰোজেছ মানে এ অৰ্চিড যি যি কোৱা চব আছে তাতে ইমান ডাঙৰ ডাঙৰ ধুনীয়া একদম আৰু তাতে মই মই তাতে যাই বহুত টাইম বহিছো এনে এনে বহি চাই থাকি ভাল লাগে কিবা বতাহ বতাহ দি থাকে ইমান ধুনীয়া লাগে
অ
তাৰপিছত তুমি তাতে উ উমিয়াম উমিয়াম লেক টো বহুত ধুনীয়া তাতে তুমি এ ব'টিং কৰিব পাৰিবা এনে ফ ফটো ফটো উঠাবৰ কাৰণে ভাল তাৰপিছত তাতে মেগী পায় বহুতো। বহুত ভাল লাগে অ
অ' ব'টিং কৰিবৰ কাৰণে ন মোৰ বহুত ভয় লাগে বাকী চ'ব ঠিক আছে।
অ' ভয়তো লাগে আজিকালি যেনে কে তেনেকুৱা অৱস্থা আৰু ভয়টো লাগিবই। তুমি ইয়াতে উমানন্দত গৈছা নে ব'তত।
গৈছো গৈছো গৈছো গৈছো গৈছো গৈছো
সৰু নাৱত গৈছে নে ডাঙৰ
দুটাতে গৈছো সৰুতোও গৈছো ডাঙৰতো গৈছো দুটাতে ভয় লাগে
মইতো বহুত আগত গৈছিলো সৰু নাৱত। ত' ইমান ভয় লাগিছে বা বাপৰে এনেকুৱা লাগে যে পৰি যাম ন সৰু নাওতো যাব নোৱাৰা বাপৰে
তাতে বেছি ভয় লাগে
অ অ ডাঙৰ সেইটো যে চিপ থাকে যে ডাঙৰ তাতে গাড়ী চাৰী চব উঠাব পাৰে সেইটো অকল সেইটো উঠিব পাৰে কিন্তু সৰু নাওত উঠিলেটো বহুত বেছি ভাল লাগে।
অ' অ
ত' সেইটো উমানন্দ মন্দিৰ যাইয়ে ভাল লাগে।
অ' আৰু মই ক'ত যাওঁ এতিয়া।
দিন হ'ল আকৌ' যাম অ সময় পালে। বাকী তুমি কেতিয়া শুবা।
মই এতিয়াই শুব গৈ আছো দচ দচ পোন্ধৰ মিনিটৰ পিছত।
ঠি ঠি অ' ঠিক আছে মইয়ো যাওঁ শুব
অ ঠিক আছে ঠিক আছে।